কি কৰিছে?
অ, শুনিছে নে নাই।
অ, শুনা পাইছো, শুনা পাইছো, অ, দাদা খালে।
চাহ তাহ বনোৱাৰি নাই, খোৱা এতিয়া, এই পানী উঠিছে মানে উঠা অকমান টাইম হ'ল কিন্তু মানে মই ৰাতিপুৱা এইকেইদিন অলপ চাহটো খাবলৈ অলপ এৰিছো মানে তাৰ বদলি মানে এই গৰম পানী অকনে খাই আহো মানে কিয় মানে এই চাহটো মানে কি হয় আহ, মানে ভাল নোপোৱা হালো মানে। কিয় নাজানো অলপ মানে ইয়াৰ কিছুমান এইটো কি কয় অলপ বেয়া কিছুমান ফল দেখা পালো মানে আৰু সেইটো কাৰণে আৰু।
মই আকৌ হেৰি খাওঁ, মই চাহ নাখাওঁ, আপোনাৰ মই পানী কুহম আপ অকণমান নেমু চেপি খাওঁ।
অ'। অ, এইটো ভাল দেই, নেমুটো কি নেমু দিয়ে বাৰু আপুনি
মই গোল নেমু, চেবো কেতিয়াবা তিয়াই থওঁ বোলে মই পাত, চাত আকৌৰিছে। তেনেকে খাওঁ এনেই মানে হেৰি আজি মই বহুত মাহত ঘৰলৈ আহিছিলো। ঘৰৰ মানে পৰা আৰু আহি পেলাই অ, পঢি পেলাই সেইটো মানে অকমান এনজয় কৰিছো আৰু।
ভালে, ভালে, ভালে, ভালে।
এ, তাকে চাই আছো বাৰীতনো কি, কি, আছে।
অ, তাৰপ এই কি কয় আপোনালোকৰ তাত গোণ ডমু বহুত পায় ন।
পাই, পাই, অ'।
অ, এই বস্তুতটো গম পাই, নাই, নেমুতটো মই বহুত দিন হ'ল, মুখত দিয়া নাই।
অ, এই, এইটো ভাল লাগে খায়।
ভাল লাগে, ভাল লাগে, মানে কি হয়। একদম ৰসটো মানে অলপ কিবা এটা মানে ধুনীয়া লাগে খাই। এই ইটো, ইটো নেমুটো গোটেই নহয় মানে যোনটো কাজি নেমুটো সেইটোতকে অকমান বেলেগ।
কাজি নেমতো নিছিলে নহয় কাজিৰ নমুটো আপোনাৰ বেলেগ আৰু গোল নমুতো আপোনাৰ মানে হেৰি অকমান তাই গোন্ধ মনোমোহ কৰিব পৰা মানে আমি যদি নিদিন বোলে মোৰ বোধ পাব ন, সেইদিনাখন মানে আপোনাৰ‌ সাতশ খ, লাগি যাব মানে।
অ, সেইটোৱে মানে মানে ভাতকেইটা সোৱাদ লগা কৰি দিয়ে বা যি, যা, যিহৰ লগতে নাখাওঁ ন।
উম, হয়, হয়।
উম, হে, আগতে আপোনাৰ এই গুল নেমু মজোপা আছিলে। আমাৰ এই আমাৰ এনাইহঁতৰ হ, বুলি এতিয়া, এনাই বুলি কলে বুজি পাইছা নাই বাৰু?
পাইছো, পাইছো, অ, নাই মানে হেৰি নহয় জানো জেঠাই নহয় জানো।
নহয়, নহয়, নহয় মানে জেঠাই নহয়। মানে আপোনাৰ আমাৰ মাৰ ঘৰ মানে মাক মানে। মানে মামাৰ ঘৰ বুলি ক'ব লাগিব অ, আইতা অ, হয়, হয়, মানে। তাত মানে আগতে যাওঁতে গুম, ডমু এনেকুৱা গছ এজোপা আছিলে মানে একদম জপ পৰাকে আগতে খুব খাওঁ তাৰপৰা এই বল খেলো।
বল খেলি বল খেলিবলৈ গল নামুটো নহয়, নহয় হেৰি হে বৰটেঙা যে
অ, ন, নয়, সেইটো আপুনি কেচ ধৰা, ধৰি আৰু বঔটেঙাটো ফুটবল
বুজিছোঁ বাৰু উ, আমাৰ ইয়াত আকৌ হেৰিটোহে গ'লো আমি বৰ টেঙা যোনটো সৰু কলটো আছে সেইটো পুৰা কে কে চ' খেলো আকৌ ঘৰত খেলিলে আমি বাইতো ক্ৰিকেট বৰ নিচিনাইে খেলো সৰু বলটো। পুৰণা এইটো চাইড থাকে ন' ডপ ড্ৰপো খাই গলতো। অ' তাৰপছেই এতিয়া চাইছিলোঁ আমাৰ বাইটী গ আছে আপোনাৰ বৰেঙা এজোপা ৰো এ, বহুত দিনৰ আগতে।
অ', অ'।
এতিয়া আহে আৰুজি বহুত দিনৰ মূৰত ঘৰলে আহিছোঁতো। কাই পইস্থিতি আৰু কিবা লাগিছে তাৰপিছত নেমু নেমু হৈ আছে। অ' তামোল গছ কি বুলি কয় কেইজোপা এ, এজোপা ৰুইছিলো সজোপা ডাঙৰ হৈছে। টাইম লাগিছে আৰু সেইবিলাক হব
মানে বাৰীখন মানে ভালকে পুৰা নজৰ এটা দিছে ন' বহুত দিনৰ মূৰত।
বহুত দিনৰ মূৰত নজৰ এটা দিছো আও। আকৌ আনাৰস হৈ থোৱা আছিলে, আনাৰস এটোপ আনাৰস কেইজোৰ মান ৰোইছো।
উম, পুৰাচোন হেৰি হৈ আছে খেতি পুৰা। মানে এ, পুৰা ভৰপুৰ হৈ আছে। এতিয়া মানে ঘৰত আহি খোৱাহে কথা আৰু।
খোৱা মানে নাই খাবলৈ ফলছেহে এতিয়া। খোৱাৰ দিনটো অহাই নাই ন' এতিয়া মানে লাগিব বয়স হৈছেহে। অহা আৰু এই দুমাহ অ' কলি হৈ আছে আৰু দুমাহ মনৰ পিছত লাগি গল। এইফালে আপোনাৰ অমিতাৰ ফুল ফুলি আছে।
হয় হয় হয়। আমাৰ হেৰি হ'ল আকৌ আপোনাৰ, বাৰ মাহে লাগে ন' আপোনাকোকৰ? আমাৰ কি হ'ল অমিতা? অমিতা ৰ'ব দেয়ক আমাৰ চাব লাগিব লাগিছেনে নাই। মানে ইমান এটা এই অমিতা অমিতা মানে নাই মানে, এই আমাক কৰিলে মানে এইবিলাক ইমান খেতি চেতি নাই। এনেকুৱা মানে যেনেকে নেমু। হওক বা এইবিলাকৰ মানে গছ চছ নাই মানে ইমান সেইটো কাৰণে ইমান আইডিয়া নাথাকে। এতিয়া মই আপুনি কওঁতে গম পাইছো, মই ভাবিলোঁ চাগে বোলো দু দোকানৰপৰা যে নেমুটো কিনিব পাৰে যে, পাবুলি চাগে নেমু লাগিয়ে আছে নেকি। সেইটো বুলি ভাবিছিলোঁ মানে কিন্তু মানে এতিয়ালৈকে হেৰি হোৱাগে নাই মানে।
উম।
অ', অ', অ' তাৰপৰা হেৰি ডাঙৰ চাঙৰ হলে ক'ব মই গোলনেমুটো কাৰণে বহুত ভাল পাওঁ।
অ' দোকানটো ভাল লাগে। তাকে গোলনেমুটো, গোলনেমুটো ভাল এইটোতো পালে মজা আৰু, আহোঁতে নামিবাচুন। উ, দালিত দি দালিত দি দিব লাগে বনা থৰ নে।
অ' বহুত টেষ্টি লাগে বোলে।
উম, উম, আৰু এতিয়া ঔ-ঔটেঙাও হৈছে নহয় ঔটেঙাও কলি পেলাইছে।
ঔটেঙা ন' অ' ঔটেঙাও ভাল বাৰু।
হত ঔটেঙাটোতো খায় বহুত ভাল পাওঁ তে আপোনাৰ এতিয়া দিন আহিছে বহুতে বহুত বস্তু এতিয়া বাৰিষা ছিজিনত মানে বহুত বস্তু দেখা যায় ঔটেঙা হওক থেকেৰা হওক কিবা হওক চব বস্তু মানে পোৱা যায়।
আপুনি টেঙা খান্দানতটো যে গুজি যিমানখিনি টেঙা আছে চব টেঙাই ভাল পায় নে? মানে মৌচুমী টেঙা হৈব পৰা ধৰি একদম চকলা টেঙা
মই উম, উম, গম পাইছো মই কমলা টেঙাৰ বাহিৰে চব ভাল পাও।
কমলাটোৰ লগত কি প্ৰব্লেম আল আপোনাৰ ইমান ভাল লাগে সেইটো মিঠা খাবলে মিঠা নহয় মানে তে আৰু মিঠা টেষ্ট
কমলাটো বাহিৰেও কমলাটো বয়া পাওঁ
অ', সেইটো সেইটো বিদেশীৰ কাৰণে বেয়া পায় নেকি?
বিদেশী খানা বোৰে নহয় এনেই খাবলে ভাল নাপাও।
আচ্ছা, আচ্ছা, আচ্ছা মই কওঁতো বৰ ভাল পাওঁ।
বাকী অ', উ মই আৰ হেৰি এইটো বেয়া পাওঁ মানে টা বাকী আপোনাৰ গাছ টেঙা পৰা ধৰি কিবা নেমু টেঙা ৰবাব টেঙা মৌচুমী টেঙা আৰু জি টেঙা অ
অ',। মৌচুমী মৌচুমী টেঙাটো কবলৈহে অলপ মানে হেৰি বুলি কয় মানে শুনোতে লাগে যেন বহুত একদম খাবলৈ হেৰি হব কিন্তু বৰ টেঙা পাওঁ সেইটো।
উ। সেইটো এনে আৰু এই আপোনাৰ- কাজী নেমু
উম সেইটোৱে কাজি নেমুতকৈ বেছি চেকচিকিয়া পাওঁ মইটো কেলে নোজানো। মানে শুনোঁতে এনেকুৱা লাগে যেন বহুত হেৰি যেন একদম উম তাছে বৰটেঙাটো ভাল লাগে হম।
নি মানে মৌচি টেঙা বেছি খুবে মান উম, তাৰ কি টেঙা কোনটো খাবলৈ নাই দিছো তাৰ বৰটেঙা মে ৰঙা ফটোৰ টঙা দিছে ৰবাৰ টেঙা বুলি কয় যে
অ', গম পালো গম পালো আৰু সেইটো টেঙাটো এ পথাৰত এইটো খোৱাৰ মাজত যাই বেলেগ আৰু গৰমত একদম টিকা ফটা ৰ'ব লাগে সেইকেইটাক চকল একদম নিমখ চিমখ দি খোৱা আৰু
একদম নকব আৰু সেইটো ৰাতিপুৱা ৰাতিপুৱাই লোভৰ পানী পৰি গৈছে
অ', অ', সেইটো হয় দেই
উম।
হয় আৰু আপুনি হে হয় কওক
নে নাই আপোনাৰ লগৰতে তেনেকুৱা এনেুকুৱা টেঙা লছে ন ত গ
টেঙা মানে আমাৰ ইয়াতে বেছিকে কাজী নেমুতটো পায় কাজী নেমুতেই মানে একে বাকী কাজী নেমু মানে মই প্ৰায় দেখাই নাই মানুহৰ ঘৰলৈ মানে এইটো সেইটো কাৰণে মই আপোনাক ক'লো ন যে গোলনেমু চোল নেমু যি থাকে মোক জনাবোলে
মানে বহুত দিন খোৱা নাইও এই তেতিয়া মানে কি হ'ল? মামাহঁৰ ঘৰলে গ'লও এতিয়া মানে সেইজোপা গছজোপা ঘৰ বনাবৰ কাৰণে কাটি পেলালে।
উম, উম।
এতিয়া মানে কি হ'ল আহ উপায় নাই। এতিয়া তাতো খাবলে নাপাওঁ। গ'লো আৰু মানে নায়েই এতিয়া আমাৰ ঘৰতো একেহে, এই কাজি নেমুতে তাকো সৰু হৈ আছে মানে এতিয়ালৈকে। হেৰি দিব পোৱাই নাই।
অ'।
মানে লাগিব, হোৱাই নাই উম।
আমাৰ ঘৰ আছে গ, আমাৰ ঘৰ হেৰি ন, প্ৰব্লেম নাই। ম, ভ আৰুৰে লৈ যোৱা পচ, চান, পচ, চ, লকা এইবিলাক বস্তু ঘৰতে থাকে আৰু সেই কাৰণে ভাল কিনিবলগীয়া নহয় তাৰ নাৰিকল আছে।
সেইটো হয় বাৰু উম, নাৰিকল।
উম।
মানে বহুত, বহুত আছে দেই মানে এ, খাই থাকিব পৰা বস্তু।
নহলে গম পাই নাই আপুনি? যিকেইটা, যিকেইটা নাম কৈ আছে ন, এইকেইটা আজিকালি কিনিব গলে কৈছো নহয় বহুত দাম হৈ গ'ল, এৱো আজিকালি দশ টকাত নেমু দুটা দিয়ে।
অ, দুটা নেমু দিয়ে সেইদিনা আমি বজাৰত কিনি
জানো আমাৰ এইফালে দুটা দিয়ে।
দুটা দিয়া মানে দু-সেই দুটাই দিয়ে আমাৰ ফালেও দুটাই দিয়ে। বহুত অসুবিধা মা উম, আমি আগতে আমি বজাৰত কিনো আগতে বজাৰত মানে আমাৰ বজাৰখনত বহুত দাম মানে, দুটা নেমু দিয়ে মই এনো খং উঠে, মই বোলো ঘৰত নেমু এনে পৰি থাকে, তাৰপিছত এনে নেমু পৰি মই আকৌ কিনিবলগীয়া হৈছে এতিয়া, আকৌ এনেকুৱা নহয় যে একদম মানে স ঠিক দামত কিনিছো এইটো বোলে, এইটো মানে অভাৰ প্ৰাইচ আৰু দৰকাৰী দাম আৰু সেইটো কাৰণে দামত কিনিব লগীয়া হৈছে, একদম অশান্তি মোৰ লগত।
এইটোৱে ন, মানে আৰু গুল নেমু কিনিব গ'লে মানে প্ৰায়ে নোপাওৱে মানে। আৰু সেইটোৰ দামো বহুত, সেইটো চাগে দশ টকা নাপায় নেকি সেইটো বিশ টকা মানত চাগে কিবাকে তিনটামান দিবহে নেকি, মানে সেইটো মই পোৱা নাই মান আৰু ক'বাত যদি বজাৰত যদি দেখো গুলনেমু দিয়ে ন। হেল্ল', শুনিছানে। হয়-হয়, মই কিন্তু নাপালো গৈ ইয়াত। দাম নলয় নেকি, কিন্তু মই সিদিনাখনি কিনিব গৈছিলো মানে এনেকে কলে আকৌ।
কি বুলি কলে।
ঠগিবৰ কাৰণেই ক'লে যদিও নাজানো আৰু
অকমান মানে হেৰি কৰিব লাগিব দৰদাম কৰিব লাগিব তেতিয়া দিব।
অ, সেইটো হয় বাৰু। বাকী নেমু বাৰু বিছা বিচাৰি নাপাওঁ দেই মই যেতিয়াকে বজাৰত এই, মৌচুমী টেঙা হওক বা চকলা টেঙা। এইবিলাক মই ইমান বজাৰত পোৱা নাই। ভালকে বিচাৰিব লাগিব চাগে। এতিয়া পাব লাগে আৰু ভৱিষ্যতলে।
বিচা-বিচাৰিলে পাব আৰু। সিমানখিনিয়ে আৰু কবলগীয়া।
উম, উম, ঠিক আছে দিয়ক নহলে, হয়-হয়। দকাৰ পৰিলে জনাম দিয়ক আপোনাক, অ', ঠিক আছে হ'ব। হ'ব হ'ব।